অঁহ শুনিছো দিয়া। কোৱা? অ এনেই অলপমান আ বেলি চাহ তাহ খাই পেলাই এনে অকণ আছো ৰবা খোজকাঢ়ি।
অ বঢ়িয়া এই গৰমো বহুত পৰিছে নহয়।
অ তাকে অলপমান গৰম পৰাৰ কাৰণে মানে ৰোমৰ কোঠাত সোমাই থাকিব নোৱাৰি। সেইকাৰণে অলপমান বাহিৰত মানে বতাহ লব কাৰণে, ওলাই আহিছো তুমি তুমি কি কৰিছা?
মইয়ো ঘৰতে আছো। ফেনৰ বতাহ খাই আছো, তোমালৈ মানে তোমাক ফোন কৰিলো মানে আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰো বিষয়টো হ'ল মানে আমাৰতো অসমত বিভিন্ন মানে ঐতিহাসিক ঠাইসমূহ আছে য'ত মানে পৰ্যটকসকলে আহে ভ্ৰমণ কৰে, গতিকে সেই অসমৰ কিছুমান মানে বিশেষ ঠাইৰ ওপৰত আমি আলোচনা কৰোঁ কেনেকুৱা হ'ব?
এই এফালেও হৈছে ভাল ভাল ভাল ঠিক কথা এটা মানে বাচি বাচি লৈছা। বিভিন্ন মানে দেশ বিদেশ ৰ মানে আমাৰ ইয়াত মানে ভ্ৰমণ কৰিবলৈ আহে, অতি ভাল কথা এইটো আমাৰ গৌৰৱৰ কথা, অসমৰ বাবে। ঠিকেই ভাবিছা। অঁ
এতিয়া প্ৰথম আমাৰ ঠাই মানে পৰ্যটকসকলে বিদেশ পৰ্যটকসকলে আহি মানে ভ্ৰমণ কৰে কামাখ্যা মন্দিৰ।
হয় হয় কামাখ্যা মন্দিৰ প্ৰথমতে দৰ্শন কৰে যিহেতু মা কামাখ্যা ৰ আশীৰ্বাদ লয়।
হয় আৰু গুৱাহাটীতে আছে যিহেতু মানে গতিকে সকলোৰে বাবে সুবিধাও হয়। কামাখ্যা মন্দিৰৰ বিষয়ে কি কবা তুমি?
অ কামাখ্যা মন্দিৰ এটা বিৰাট মানে বিখ্যাত মন্দিৰ এটাৰ মানে। এটা অন্যতম শক্তিপীঠৰ ওপৰত মানে। এই আমাৰ যিহেতু কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত মাহ সতি যিহেতু এই আৰু মায়াহতি মাহাহতিৰ কাৰণে এটা বিখ্যাত মন্দিৰ কামাখ্যা মন্দিৰ, সকলো বহু মানে ইয়াৰে ৰহস্য সকলো মানে ইয়াৰে তুমি কি কবা।
অ সেইটোয়ে কামাখ্যা মন্দিৰত যিহেতু পৰ্যটকসকলে আহি প্ৰথমে দৰ্শন কৰে। মাৰ আশীৰ্বাদ গ্ৰহণ কৰে আহ গতিকে মানে যিকোনো ভক্তই হওক যিকোনো ধৰ্মাৱলম্বী লোকেই হওক মানে প্ৰথমে আহি। তেওঁলোকে মানে ইয়াত খুব সুন্দৰকৈ মানে তেওঁলোকে দৰ্শন কৰে দৰ্শনাৰ্থীৰ স্থল বুলি কোৱা হয়। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত যিহেতু অৱস্থিত তাৰ পাছতে মানে তেওঁলোকে ভ্ৰমণ কৰে সেই কাজিৰঙা, ৰাষ্ট্ৰীয় উদ্যান এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে সে কি ক'বা তুমি?
অ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানে অতি আমাৰ- যিহেতু মানে বিশ্বৰ ভিতৰত ইউ এন এছকো মানে চাইট বুলি জনাজাত এতিয়া হৈছে। ত ই তৰ কাৰণে মানে বহুত মানে দেশ বিদেশৰ মানুহ আহে। আমাৰ বন্য প্ৰাণীৰ কয় আমাৰ এশিঙীয়া, গডটো যাতে সকলো বিশ্বত মান এ সেই আৰু- জনাজত হয় অ বিশ্ববিখ্যাত সেইকাৰণে মানে। সেই উপভোগ কৰিবলৈ সেইসমূহ আহে জীপ চাফাৰীসমূহ কৰিবলৈ আহে।
হয় হয়।
এইটোৱে
জি ৰা উদানৰ যিহেতু গড় পৃথিৱী বিখ্যাত গতিকে সেই গড় তথাকা যি মানে সৌন্দৰ্য। সৌন্দ্জ্য, উপভোগ কৰিবলৈ বহুতো পৰ্যটক প্ৰায়ে আহে হয় নে। আমিত দেখা পায়ে থাকো গতিকে মানে কাজিৰঙাখন আমাৰ। তাৰ মানে এনেকুৱা সম্পদ য'ত মানে আমি কাক জাক কাজিৰঙা আমি সকলো গৌৰৱ অনুভৱ কৰিব পাৰো নহয় জানো।
অ নিশ্চয় নিশ্চয় নিশ্চয় ইমান ধুনীয়া এটা পৰিৱেশ হয়।
ইমান বোৰ মানে ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ অসমত ডিব্ৰু চৈখুৱাই হওক, নামেৰি হওক, কবি তৰা কিন্তু মানে কাজিৰঙাখন এখন অন্যতম।
অন্যতম অন্যতম এক নম্বৰ বুলি ক'লে কাজিৰঙাই চাব মানে এক নম্বৰ বুলি চাব। হ'লে
হয় হয়। গতিকে কাজিৰঙাৰ মানে সৌন্দৰ্যতা যি- তাৰে জীৱ জন্তু হওক প্ৰাকৃতিক সৌন্দৰ্যতাও বহুত তুমি এনেই- গৈছ দে কাজিৰঙা।
নাই নাই মই মানে গৈ পোৱা নাই কিন্তু এটা জীৱনত হেঁপাহ আছে। মানে গৈ পেলাই উপভোগ কৰাৰ।
হয় হয় যাক। হয় মই এই দশমমান শ্ৰেণীত থাকোঁতে এবাৰ গৈছিলো হাতী চাফাৰী কৰিছোঁ। খুব সুন্দৰ লাগিছে মানে তাৰে প্ৰাকৃতিক সৌন্দৰ্যতা। ভাল লাগিছে মনোমোহা দৃশ্য।
হয় হয় অ
তাৰ পাছতে আহ। হয় হয় তুমি যাবা সময় সুযোগ পালে মানে খুব ভাল পাবা আৰু। অ অ হয় হয় আৰু তাৰ পাছতে আহে মানে অ এক বিশেষ আমাৰ অ মানে ঐতিহাসিক ঠাই বুলি ক'লেও ভুল নহয় পৰ্যটকসকলৰ প্ৰিয় চাই শিৱসাগৰ। শিৱসাগৰৰ বিষয়ে তুমি কি ক'বা চমুকৈ।
মানে জনাজাত ঠাই হয় ইয়াত মানে যোনটো এই আৰু ইমান ধুনীয়া এটা পৰিৱেশ হয় শিৱসাগৰৰ ব্ৰহ্মপু- নৈফালে ফালে এফালে। মানে সকলো দিশৰ পৰাই ইমান ধুনীয়া শিৱসাগৰ তুমি গৈ পাইছা জানো?
হা?
তুমি বাৰো গৈ পাইছ-
অ হয় হয় মই শিৱসাগৰ গৈছিলো এবাৰ। তাতে মানে ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ আৰু মানে যি জয় সাগৰ পুখুৰী আহ জয় হাগৰ পুখুৰী আমি মানে চালো খুব মানে কি কম আৰু মানে মনোমোহা দৃশ্য তাই, তাৰে স্বৰ্গদেউ ৰজ জা সকলৰ মানে চুকাফা আহ দিনৰে যি মানে ৰাজধানী আছিল তাতে মানে আমি উ গৈ খুব আপ্লুত হলো মানে জয়সাগৰ পুখুৰী দেখিলো সেইবোৰতো আমি ধৰা কিতাপত হে পঢ়িছ-
কিতাপত পঢ়িছিলো অ হয় হয় মই ৰংঘৰৰ বিষয়ে মানে কি অ হয় ঠিকেই মই মানে ৰংঘৰ বিষয়ে মানে কিতাপত - কিন্তু গ'লে মানে ইমান ধুনীয়া লাগে। তাৰে উপভোগ কৰিবলৈ ইমান মানে প্ৰাকৃতিক সৌন্দৰ্যয় হওক বা এই ৰংঘৰ। চাবলৈ হওক এনে খুব মানে মনোমোহা পৰিৱেশ মানে ইমান ধুনীয়া পৰিৱেশ।
হয় হয় মানে তাতে নিজ চকুৰে গৈ দেখি মানে মই খুব আপ্লুত হলোঁ। তাৰে যিবোৰ আৰু এই ৰংঘৰৰ বাকৰিত যি মানে। ঐতিহাসিক মানে বিহুৰ সময়ত ৰঙালী বিহুৰ সময়ত বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰিছিল সেই তাহানি দিনৰ পৰাই। বৰ্তমানেও কৰি আহিছে গতিকে সেইবোৰ দেখি মানে খুব মনোমোহা আৰু মানে। অভি পৰ্যটকসকলে কিয় ইমান ভাল পাই মানে মই এতিয়াহে উপলব্ধি কৰিব পাৰিছো। খুব সুন্দৰ ঠাই শিৱসাগৰ। এইখন এখন আমাৰ অসমৰ ভিতৰতে এক মানে ঐতিহাসিক ঠাই বুলি কোৱা হয়। উম, তুমিও কেতিয়াবা সুযোগ সময় পালে যাবা।
অহ, নিশ্চয় -নিশ্চয় অহ মানে অসমত মানে বহুত- বহুত ঘুৰা ঠাই আছে। মানে তাৰে ভিতৰত শিৱসাগৰ মানে এইবোৰ মানে অন্যতম আৰু।
ঠিকেই- ঠিকেই। তাৰ পাছতে শিৱসাগৰৰ পাছতে আমাৰ আৰু এখন খুব জনপ প্ৰিয় ঠাই হৈছে য'ত পৰ্যটকসকল প্ৰায় আহে। বিশেষকৈ অহ শ্ৰীকৃষ্ণ ন 'ৰাস -মহোৎসৱৰ সময়ত মানে খুব মানে ভাল পায় আৰু তাত বেলেগ এক মানে পৰিৱেশ সৃষ্টি হয়, য- যত মানে মুখা -শিল্পৰ বাবেও বিখ্যাত তুমি অনুমান কৰিব পাৰিছানে কোনখন ঠাইৰ কথা ক'ব গৈছো মই?
অহ',
য'ত মানে মুখা -শিল্প মুখ মুখা শিল্পৰ বাবেও খুব বিখ্যাত সেই ঠাইখন।
হয়- হয় - হয়।
সৰু ঠাই কিন্তু মানে অসমৰ এখনি মানে জন প্ৰিয় ঠাই মাজুলীৰ কথা ক'ব গৈ আছো।
অ', মাজুলী হয়-হয়- হয়। ঠিক কথা কৈছা মই মানে মুখত মানে আহিছিলে এ' মাজুলী ই এটা বহুত বিখ্যাত ঠাই কিন্তু।
উম-উম মানে বিশেষকৈ ৰাস মহোৎসৱৰ ৰাসটোতো তাৰে একেবাৰে বিশ্ববিখ্যাত।
অহ, ৰাসটো সঁচাই-সঁচাই সঁচা কথা মানে ৰাস ইমান উপভোগ কৰিব ইমান মন যায় এবাৰ গৈ পাইছো বাৰু। সৰুতে গৈছিলো মই কিন তাৰে হয়-হয়। মাজুলী গত যাওঁতে মানে ৰাস- মহোৎসৱৰ সময়ত গৈছিলোঁ ইমান মানে ধুনীয়া পৰিৱেশ মানুহৰ
অহ, গৰমুৰ সত্ৰখন তাতে আছে বোলে গৰমুৰ।
হয়-হয়-হয়।
উম-উম।
আৰু ইমান ধুনীয়া এখন ঠাই মানে
আন এইখন এখন মাজুলী মানে আমাৰ গোটেই অসমৰ এক গৌৰৱ এখন মাজুলীখন আটাইতকৈ ডাঙৰ নদীদ্বীপ বুলি কোৱা হয়নে? কি আছিল দে বা এনেকে
মাজুলী-মাজুলী নদীদ্বীপ অহ সেনেকুৱা কোৱা হয়।
অহ -অহ।
একেই আৰু অহ হয়-হয় নদীদ্বীপ। উমানন্দ হয় -উমানন্দ হয় আৰু মাজুলীও এখান নদীদ্বীপ আৰু যিহেতু আমাৰ জুবিনদাও মাজুলীৰ বিষয়ে
মাজুলীক লৈ বহুতো গীত লিখি বা গাই গৈছে। খুব সুন্দৰ হয়-হয়। মানে মাজুলীৰ দৃশ্য বা তাৰে ঠাই সৌন্দৰ্য্যতা যি মানে মনোমোহা সৌন্দৰ্য্য সেই উপভোগ কৰি মানে সকলো আপ্লুত হৈ মই -মই বাৰু গৈ পোৱা নাই কিন্তু মাজুলীৰ বিষয়ে যি হয়, পঢ়িছো বা লিখি দেখিছো।
ঠিকে - ঠিকে, উম-উম হয়-হয় মাজুলীক মানে কি এইয়া কৰ সময়ত গলে মানে ইমান ধুনীয়া এটা পৰিৱেশ হ'ব, তুমি মানে কল্পনা কৰিব নোৱাৰবা।
উম-উম-উম হয়। এবাৰ সময় সুযোগ পালে যাব লাগিব তুমিও ওলাবা।
হয় বাৰু ওলাব অ' যাম বাৰু তোমাৰ লগতে মই যোগাযোগ কৰিম দে।
উম-উম হয়, এই মাজুলীৰ কথা কওতে ইয়াৰ পিছত তে মোৰ মনলৈ আহিছে, হেৰি আমাৰ আমাৰ নগাঁওৰ ফালে যে আছে মায়ং খনৰ বিষয়ে সেইখনতো এখন যাদু মন্ত্ৰৰ দিশ।
যাদু মন্ত্ৰ দেশ হয়-হয়-হয়-হয়। হনুমন্তৰ অ ঠিকে-ঠিকে মায়ংখন এখম মানে বহুত ঐতিহাসিক মানে যাদু মন্ত্ৰ বুলি জনা যায়। আমাৰ মানে কি হৈছিলে বিদ্যালয় অ বিদ্যালয়ত পঢ়ি থাকোতে সময়ত মানে আমাৰ পুৰা যোৱা কথা আছিল মায়ঙলৈ।
উম
বা অসুবিধাৰ ক্ষেত্ৰত মানে আমাৰ তানে মানে মানে মায়ঙত যোৱা যাত্ৰাটো মানে নহ'ল আৰু। এতিয়া মই ভাবিছিলো কি এইবাৰ যাব লাগিছিলে ভাল লাগিল হৈ চাগে। কেনেকুৱা মই এবাৰো কিন্তু উপভোগ কৰি দেখা নাই কিন্তু তুমি গৈছা জানো।
অ' হয়। উম মই-মই মায়ঙলৈ বাৰু যাই পোৱা নাই কিন্তু তাৰ ওচৰত ওচৰা-ওচৰি ঠাই লৈ গৈছো কিন্তু মানে শুনা মতে মায়ংখন আগতে মানে যেনেকৈ মানুহবোৰে যাবলৈ খুব ভয় কৰিছিল তাত মানে কোৱা মতে নতুন মানুহ গলে বোলে তাতে কিবা গৰু ছাগলী বনাই দিয়া নিচিনাও মানে কাহিনী মানে প্ৰবাদ আছে আৰু, আৰু তাৰে মানে যি মানে পুজা বা যাদু মন্ত্ৰ অ মানে পাই পুথি সমূহ এতিয়াও মানে সংৰক্ষিত হৈ আছে, কিছু-কিছু পুথি বাৰু নষ্ট হৈছে। কিন্তু কিছু পুথি এই এতিয়াও মানে পুৰাতত্ব বিভাগে মানে সংৰক্ষিত কৰি ৰাখিছে। যাৰ মানে আম, যি মানে মন ত অ বা যাদুৰ উমান মানে বৈ বিজ্ঞানীসকলেও মানে বৰ্তমান গৱেষণা কৰি আছে আৰু। গতিকে ভাবি চোৱাচুন, আমাৰ অসমখন মানে কেনেকুৱা কুৱা মানে ঠাইৰে কেনেকুৱা মানে জনপ্ৰবাদেৰে এক পৰিপূৰ্ণ, আমি ভাগ্যৱান যে, হয় আমি ভাই গ্যবান যে আমি এনেকুৱা ঠাইত জন্ম
উম- উম্, হয় হয়- হয় নিশ্চয় ভাগ্যৱান, সঁচা কথা কৈছা।
তেতিয়াহ'লে বন্ধু আজি ইমানতে সামৰো নেকি।
অ' হয় বাৰু ঠিকেই, ভাল লাগিল কথা পাতি। ক মানে ঠিক আছে বাৰু ভালে থাকিবা।
ধন্যবাদ।
অ'